অ কি কৰি আছা-
অফিচত আছিলোঁ-
অফিচত আছা নেকি অ ভাত চাত খালাানে-
চ ফনে-
অ ঘৰত যাই কিনে ভাবা নেকি আচ্ছা হয় নেকি- অ হয় আৰু এনে বহি আছ নেকি-
নহয় এই কাম কৰি আছিলোঁ - অ এই গৰমত কাম কৰিব মন নাই বাপ-
উম উম হয় এই মই তোমাৰ ৰিলচ চাই আছিলোঁ - আজিকালি ৰিলচত ইমান কমেডি কমেডি ৰিলচ বোৰ আহি থাকে যে- সেইকাৰণে ৰল চাই বৰ ভাল লাগি কিন্তু-
এ ৰিলচ চাই কিমান ৰিল চাবা ফোনটো গৰম হৈ যায়-
গৰমো হৈ যায় কিন্তু হ'লেও মানে চাই থাকো তুমি চোৱা নে ৰিলচ-
অ ৰিলেচতো মই চাই থাকোঁ- মই বেছিভাগ ৰাতি মই ৰাতি মই ৰাতি চাওঁ বেছি-
অ ৰাতি চোৱা নেকি কি ৰিলচ চোৱা কমেডি ৰিলচ হোৱা নে নে মানে কিবা- ফুডৰ খানা খোৱা কমেডি আহে নেকি অ অ অ কমেডি মোৰ বৰ ভাল লাগে কিন্তু-
ফেনকিটা পঠাই লাগে ন-
অ অ হয় ফ্ৰেণ্ডে পঠায় তেতিয়া সেইবোৰ চাই কিনে আৰু ভাল লাগে- আৰু কিছুমানে যদি- তোমাৰ ৰাস্তা চচাৰ যায় কিা যে ডান্স চান্স কৰে যে সেইবোৰ ভাল লাগে কিন্তু-
অ এই তোমাৰ এই তো দোকানত যে -
অ অ অ হয় সেইটো ভাল লাগে উম- অ প্ৰেং কৰাটো ভাল লাগে ন সেইটো চাই কি না- তোমাৰ এই এটা যে আছিল- অ এই মই এই আছামিজৰ চাওঁ যে ডিম্পুজ বক- সেইটোও ভাল লাগে ডিম্পুজ ভ্লক চোৱা নে-
অ নামটো শুনও ন লাগিছে চাইছো চাগে!
অ এই ক সেই সেই দস্ত বুলি কয় যে-
অ চাইছোঁ চাইছোঁ -
অ সেইটো ভাল লাগে কিন্তু মই ভ্লগটো চাই থাকো ইউটিউবত- আৰু এই ইনষ্টাগ্ৰামতো কেতিয়াবা আহে যে-
অ এতিয়া বৰ্তমান ইনষ্টাগ্ৰামত দিয়া নাই-
অ দিয়া নাই কিন্তু দি থাকে এনে- তোমাৰ আৰু এনে তুমি এনে কিহৰ ক কাৰ ভিডিঅ' বেছি চোৱা-
মই এতিয়া আইৰিয়নৰ ভাল পাওঁ-
আৰিয়ানৰ আৰিয়নৰ কি বনাই ভিডিঅ-
কমেডিং বনাই আৰে ন বহুত ফেমাচ- তাৰ তুমি তাৰ নাম ল'বা যদি তাৰ তাৰ পৰা তোমাৰ ভিৱাচ মিলিয়নত যাব-
অ হয় নেকি-
অ-
আৰিয়নৰ ন অ মই চোৱাই নাই- অ ইউ পিত থাকে নেকি কি ভিডিঅ' বনাই তোমাৰ কমেডি-
অ কমেডিং ভিডিঅ ত এটাও ত চব ৰিলচ মিলিয়নত যায়- হাড্ৰেড মিলিয় টু মিলিয়ন টু হাণ্ড্ৰেড মিলিয়ন অ
অ হয় এই তোমাৰ কিবা কিবি এই বনাই অ মানে কি ক মানে ক'ত কৰ'বাত যে কিবা কিবি বনাই কিনা ভিডিঅ' দিয়ে যে সেইবোৰো ভাল লাগে চাই কিনা
অ অ অ মোকে বেছিভাগে মোকে বেছিভাগে দোকানত
অ অ হয় হয় এই তোমাৰ যে ৰকি শৰ্মাৰ ৰ কি চাৰ্মাৰটো চ চাইছিলানে ভিডিঅ'
ৰকি
ৰকি শৰ্মা
অ চাইছো চাগে
সেইটো তোমাৰ বিহাৰৰ হয় কিন্তু ইমান ভাল বনাই এই কুচুমৰ লগত বনাই অদিহনে কুচুম বুলি কয় সেইটোৰ লগত বনাই থাকে কিবা কিবি প্ৰেংক কৰে আৰু মানে কিছুমানে বেলেগে ৰিলচ বনোৱাটো সেইটোত বনাই দিয়ে যে কিবা কমেদি কৰিলে মানে কিবা কয় অ হয় নেকি চ মানে হিন্দীত যেতিয়া কয় যে সেনেকুৱা ভাল লাগে সেইবোৰ চাই কিনে সেইটো চা উম উম কমেডিটো ভাল লাগে আৰু তোমাৰ এই ফুৰিব যোৱা সেইবোৰ ভাল লাগে ট্ৰেভেলিং কৰিব যায় ন কিছুমান
ৰাইডাৰছ কেইটা ভাল লাগে মোক
অ অ হয় হয় ৰাইডাৰছ বিলাকে আৰু ছোৱালী মানুহ কিছুমানে বাইক চলাই যে- সেইবোৰো ভাল লাগে চাই কিনে উম হয় ৰাইডাৰছ বিলাকে এই কেনেকুৱা তোমাৰ এই যে পাহাৰীয়া জাগাত লৈ যায় ন তোমাৰ এই যে কি ৰাইডাৰ বাইক চাগ এইটো অ লাডাখ লৈ যায় উম সেইবোৰ
এইবিলাক জেগাত যায় মানে
উম উম হয় সেইবোৰ ভাল লাগে মোৰ উ মোৰো মানে দুজন মান ফ্ৰেণ্ড আছে ল'ৰা সিহঁতেও গৈছিলে সেনেকুৱাই লা লাডাখত গৈ ছিল তোমাৰ এই ডাঙৰ যে বাইক থ থাকে যে এটা চাক্কা যে ডাঙৰ ডাঙৰ থাকে। সেইটো বাইক লৈ গৈছিলে সেইটো বাইক কি কিবা হয় ইমান অ হিমালয় নেকি অ অ মই নাজানো ইমান বাইক কৰ মানে কথা ইমান গম নাপাওঁ আৰু কি হয় কিন্তু গৈছিলে আৰু ভাল লাগে ন সেনেকুৱা সেইবোৰ চাই কিনে ভিডিঅ' বোৰ মজা লাগে তুমি বনোৱা নে ৰিল চিল
বনাও মই চিংগাৰ মানে মই গান গাওঁ তাতে
অ গান গোৱা নেকি অ আচ্ছা কি গান গাই তুমি দিয়া ভিডিঅ' গান গাই তুমি ভিডিঅ' আপলোড কৰা।
অ অ মই মই আছো মোৰ এটা ফ্ৰেণ্ড আছে এইটো মিলি পিনি আমি বনাওঁ
অ কি নিজে এনে মুখে দি গান গোৱা নে আৰু কিবা কিবি গিটাৰ চিটাৰো আছে
নাই নাই গীটাৰ চিটাৰো আছে মিউজিকো আছে আমাৰ
অ হয় নেকি সেইবোৰ বনোৱা নেকি অ অ অ ভাল লাগে তোমাৰ কিছুমান সেনেকুৱা আহে তোমাৰ অ গান গোৱ বোৰ সেইবোৰ ভাল লাগে সেইবোৰো মই কেতিয়াবা চাও তোমাৰ এই ল'ৰাবোৰে গান গায় আৰু ছোৱালীয়ে গান গায় যে গীতাৰ লৈ কিনে বৰ ভাল লাগে কিন্তু সেই
এতিয়া মই অ এইটো মই ভাবি আছো কি পাব্লিক প্লেত যাই। পিনে অকমান এ গান গোৱাটো ভাল হ'ব নেকি?
অ অ তুমি সেনেকুৱা কৰিব পাৰা। মানে আজি এই যে নতুন যে পাৰ্ক যে খুলিছে উজান বজাৰত।
অ অ গম পাইছো অ গৈছো বহুত বাৰ গৈছো
অ অ সেইটো পাৰ্কত যাই কিনা তোমাৰ মই তাতে দেখা পা পাইছিলো কিছুমান মানে লৰা তোমাৰ এই গিটাৰ চিটাৰ লৈ কি গিটাৰ চিটাৰ বজাই পৰা গান গাইছে বহুত মানে ভিডিঅ' ভাইৰেল হৈ আছে
অ অ মই চাইছো ময়ো চাইছো সেইকাৰণে মোৰ আইডিয়া আহিছে এইটো
সেনেকুৱা কৰিব পাৰে তোমাৰ পাৰ্কত গ'লে মানে সেইবোৰত মানুহবোৰ যায় ন তোমাৰ ভিৰ লাগি যায় সেইবোৰ চাই কিনা ত এনে ৰাস্তাত গান গোৱাতকে ভাল
সন্ধিয়া টাইমত কৰিলে ভাল হ'ব
উম উম সন্ধিয়া টাইমতটো ভাল হয় ৰা ৰাস্তাত গান গোৱাকে ভাল তোমাৰ পাৰ্কত বেছি ভাল হয় হয় ন
অঁ অঁ
উম পাৰ্কতো তোমাৰ বহুত ভিৰ হৈ যায় আৰু কিছুমানে ভাইৰেল কৰি দিয়ে ভিডিঅ' টো কিছুমান থাকে ন ইউটিউবাৰ আহি যায় মানে সেনেকুৱা হৈ যায় ন। ত ভাইৰেল হোৱাৰ পিছত তুমি নিজৰো ভিডিঅ' এনেকুৱা কৰিব পাৰা ভাইৰেল তেতিয়া ভাল হয় নিজৰটো কৰিব পাৰে ন।
অ এইটোয়ে ভাবি আছো।
উম এনেকুৱা কৰিব পাৰা মই মইতো তোমাৰ এনেই ৰিল চিলছ বনাও এনে ঘৰত বন কিনে ড্ৰাফটোত থৈ দিওঁ অ লিপচিং কৰি কিনেই এনেই মই এনেই গান চান এই গাই ক লিপচিং কৰো সেইটোয়ে বনাও সেইটো ড্ৰাফ্ত থৈ দিও আৰু ভাল নালাগে লাজ লাগে আৰু দিয়াত
এই কি আজিকালি চবে বনাই লাাজ কৰিলে
অ অ সেইটোতো হয় মানে এনে ফটো চটো আপলোড কৰো তুমি কৰা নে ফটো আপলোড
অ ফটো আপলড কৰো মই মানে ক'ব ভাল ভাল জেগাত যাওঁ মানে যেনেকে হৈ গ'ল পাহাৰ এৰিয়া হৈ গ'ল যেনকে ৰেষ্টুৰেন্ট হৈ গল এইবিলাকত যাই পি মই ফটো তলো
অ হয় সেইবোৰত যাই কিনে তুলি কিনে ভাল লাগে ন আৰু ফটো এনেই দিলে প কৰিলে ভাল নাগাগে তোমাৰ ভিউও ভাল হ'ব লাগে তোমাৰ পিছফালে ভিউ টো ভাল হ'লে ভাল লাগে তেতিয়া
মোৰ ভিউ আহি যায় মোৰ ওৱান কেক ভিউ আহি যায়
ওৱান কে আহি নেকি তোমাৰ অ আচ্ছা হয় নেকি অ সেইটো আহিছে অ এনে তুমি গান গোৱাতো ভিডিঅ' তত কি কিমান ভিউ আহিছে
মোৰ অ দুতা গাইছিলো আইতা প্ৰতিদিনে আৰু অনুৰাধা তাতে দুটাতে আহিছে ওৱান কে
অ হয় নেকি আৰু তুমি এই ইউটিউব চেনেল খুলিছানে
ইউটিউব চেনেল খুলিছোঁ বত ভিডিঅ
অ সেইটোত ভিডিঅ' দিবা তোমাৰ বেছিকে ইউটিউবতো ভাইৰেল হৈ যায় ইনষ্টাগ্ৰামতো হয় কিন্তু তোমাৰ ইউটিউবত মানে চানসেছ থাকে আৰু ভাইৰেল হোৱা সেইকাৰণে অ ইনষ্টাগ্ৰামতো হয় অ দিব পাৰিবা ইউটিউবত দি কিনা ভাল হয় ন ইউটিউবতো দি কিনা হয় এইটো আৰু কৰবাত যোৱা ট্ৰেভেলিঙত যায় কি কিছুমানে ব্লগ বনাই ন সেইবোৰো ভাল লাগে ন
উ এইবিলাকত বহুত ভাল লাগে আৰু
উম কিছুমান মোৰো এনেকুৱা মন আছে আৰু বেলেগ বেলেগ ঠাইত যাই কিনে ডাঙৰ মানে দূৰ দূৰ জেগাত বিদেশত যাই কিনা সেনেকুৱা বনাই কিনে বৰ ভাল লাগে কিন্তু তোমাৰ এই যে মই কলো ক'লো যে তোমাৰ ডিম পুচ ব্লক টো মই চাওঁ ন মানে অঁ তেওঁ মানে যায় বেলেগ বেলেগ জাগাত যাই কিনে ইমান ভাল ভাল এইটো বনাই মজা লাগে কিন্তু সেইবোৰ চাই কিনা সেইবোৰ উম উম হয়। আৰু তোমাৰ সেনেকুৱা ফেমাচ বহুত আছে তোমাৰ এ কোনোবা মানে এ। কি কয় ইউ এছৰ আমেৰিকাৰ মানুহ বিলাকো এনেকুৱা কৰে। তোমাৰ ইয়াতে আহি যায় কিছুমান। ইউ পি যায় বানাৰসত যায় কিনে ভিডিঅ' বনাই।
অঁ অঁ এই তোমাৰ যেনেকে হৈ গ'ল এতিয়া উৰিষ্যা।
অঁ অঁ হয়। উম উ উম উম সেইবোৰতো যাই কিনা বনাই ভিডিঅ'। তেতিয়া মানে সেইবোৰ বেছিকে ভাইৰেল হয়। অ অ অ তাতেও যায় তাত মানে তোমাৰ এই নেপালৰ উম উম হয় নেপালৰ। কিছুমান আছে তোমাৰ ভাহত এই আয়ুস থাপাৰটো চোৱা নে ভিডিঅ'।
আয়ুস থাপা অ চাও চাও।
অ সেইটো মইো চাওঁ বৰ ভাল লাগে আয়ুস থাপাৰটো। উম আৰু তোমাৰ এটা যে আছে কি বুলি কয় বা সেই। তো তোমাৰ এই ফেঞ্চি বজাৰত যাই কিনা ভিডিঅ' বনাই যে।
আঁহ।
ফেঞ্চি বজাৰত যাই কিনে ভিডিঅ ডান্স কৰি কৰি ভিডিঅ' বনাই। সেইটো ভাল লাগে সেইটো চাই কিনাৰ।
অঁ এটা ইয়াতে আছে এ বৰবাৰী বৰবাৰী এটা ডান্স। ল'ৰাটো আছে তাৰ নাম আয়ুস হয়।
অঁ হয় নেকি।
ই বহুত ভাইৰেল হয় এই যে জেগা জেগাত যাই পিনি ডান্স।
অঁ অঁ হয় হয় সেনেকুৱা বহুত আছে তোমাৰ। আৰু মাজুমজুমাৰ উম মই সেইটোয়ে পাইছো নেকি নাজানো আৰু তোমাৰ। ফেঞ্চি বজাৰ যে এবাৰ এই এটা যে আছিল যে। মানে বেপাৰী হয় তোমাৰ এই আহক বাইদেউ বুলি যে গান গাই যে কিবা কিবি। কৈ যে চাইৰি নিচিনা।
অঁ অঁ এই কথ কেইটা কৈ থাকে আৰু মাইকী কেইটাক।
অঁ অঁ মাইকীকেইটাক কয় কাপোৰৰ কথা যে। আহক চালে মানে পিন্ধিলে হেমা মালিনী লাগিব চালে এইটো কিবা বুলি কয়। যে সেইটো ভাল লাগে কিন্তু উ সেইটো ল'ৰাও বহুত। ভাইৰেল হৈছে এতিয়াতো বিয়াই পাতিল দেখা পাইছিলো মই ইনষ্টাগ্ৰামত।
উম এতিয়া বৰ্তমান এটা যি। ইতিয়া কত বা হৈছে ৰাছিয়াত চাগে এ। এটা কাপাল যো উঠি পিনি যে নিজকে প্ৰপজ।
অঁ অঁ অঁ হয় হয় হয় সেইটোত যে ভাই অ সেইটো। ভাইৰেল হৈ আছে আৰু তোমাৰ এতিয়া যে এটা ভিডিঅ' ভাইৰেল হৈছে যে ই ই ৰিক্সা যে ৰখি দিব। পাৰি যে অফ কৰিব পাৰি উম উম বেয়া লাগে সেইবোৰ ন চাই। কিনা এইটো নতুন ওলাইছে চাগে কিবা এপত যাই কিনে অফ কৰি দিয়ে।
অঁ এইটো এটা এপ থাকে এইটো যাই পি তাতে অফ কৰি দিয় বেটৰী গা বেটৰী গডীতটো। কি যায় মানে অ মানে মই তিনিটা। চাৰিটামান এনেকা ভিদিঅ পালো। বেয়া লাগিছে চাই পিনি অ মানুহকেইটা কৈছে কি ঘৰ। ঘৰ মই কেনেকে।
অ চলাব তেনেকে পাৰিম সেইবোৰ কৈছে আৰু বেয়া লাগিছে ন দুখীয়া মানুহৰ এনেকুৱা। কৰি দিছে সেইকাৰণে দিয়া ঠিক আছে দিয়া ভাল লাগিল তোমাৰ লগত।
দিয়া দিয়া ঠিক আছে অ।